অহ।
অ অ তে অকে হাই ল্য এতিয়ামি অলপ তেনেহ'লে দৈনন্দিন জীৱনৰ ওপৰত কথা পাতিোও আমাৰ নেকি আমাৰ দৈনন্দিন জীৱনত কি চলে কেনেকৈ কি হয়। এ ও তুমি কোৱা প্ৰথমত যে তোমাৰ কেনেকুৱা কি চলে সদায় মানে কি কি বস্তু চলি থাকে তোমাৰ জীৱনত।
মোৰ এইবিলাকত তোমাৰ ধৰ ৰাতিপুৱা উঠো উঠি পেলাই তোমাৰ ৰাতিপুৱা মানে কেনেকুৱা জানা মই বৰ্তমানতো শুন তোমাৰ পাঁচটা মানত উঠি আছো কিন্তু মানে কলেজ চলেজ নাথাকিলে বা কিবা অ দে এই হয়াইেইটো
আমাৰ হৈ যায় কথাে
আজিকালি আগতে মই বেলেগ আছিলো নতুন কিন্তু আজিকালি মানে ধৰ তুমি জানাই ন কলেজত পঢ়ি থকা অৱস্থাত আৰু হয় তেনেকুৱা ত মোৰ এতিয়া উম তো মোৰ এতিয়া তোমাৰ দশটা বি প্ৰধানে দেশ
অই ৰেগুলাৰ হ নহয় না দহটা।
উম নাই এইবিলাক নহয় কেতিয়াবা কেতিয়াবা হয়
আৰু কেতিয়াও কেতিয়াও মানে কৰিব লাগিব কেতিয় কেতিবা পাই অলপ কেতিয়াবা টাইম বাজ য প্ৰব্লেম নাই
তাকে কিন্তু মানে ৰাতিটো মোবাইল চোৱা হলে আৰুো প্ৰব্লেম আছে ন
ৰাতিৰ মোবাইলটো চোৱা হলে প্ৰব্লেম আচে তাৰপিছত তুমি কি কৰা ঠিক ন
ৰাতিপুৱা উঠো প্ৰথমতে ফ্ৰেছ হও তাৰপিছত ভাত খাও, খাই বৈ এনে ধৰক কিবা কাম চাম কৰোলে মোবাইল চোৱা হয় বা কেতিয়াবা কবাত ওলাই যাওঁ। আৰু কলেজ থাকিলে কলেজ যোৱা হয় আহি লও আহি পাই তোমাৰ অলপ ৰেষ্ট কৰো কিবা এটা খাই লওঁ খাই পেলাই সন্ধিয়া সময়ত ওলাই যাওঁ বা কিবা হয় ত আকৌ ৰাতি আকৌ পঢ়ো। মোবাইল চাওঁ। আকৌ শুই যোৱা হয়। তেনেকে আৰু গেম লগৰ লগত তেনেকুৱাই লাইফটো চলি আছে তেনেকে
মানে চম চল আছে মানে সদায় কোনো চেঞ্জ নাই
চলি আছে, চেঞ্জ নাই আকৌ মানে ধৰ তোমাৰ দুদিনমানৰ পৰা অকমান চেঞ্জ হৈছে বা লাইক নতুনক টি কৰিবলৈ ষ্টাৰট দিছো ন মাতে অকমান। স তাতেও টাইম টো মিলাও বা এতিয়া তোমাৰ মোবাইল চোবাইলটো অকমান মানে ধৰ কেইদিনমান আক টিউশ্যন এটা কৰিবলৈ তাতদিছো হা ত মই টাতে অকমাণ টাইম দিব বিচাৰিছোঁ বা অতিয়া অকমান লহেকে ইংৰাজী টো যাওক নিজে মানে অকমান টাইম দিম বা কিন্তু চেঞ্জ কৰিম বুলি ভাবিচো
ঠিক আছে সেই হিচাপে তোমাৰ যেনেকৈ ভাল তমাৰ সুবিধা হয় চেঞজ কৰিব পাৰা
উম
অ যেতিয়া নেকি মোৰ মোৰ মোৰ মানে কি হয় জানা মোৰ ক্লাছ ইষ্টাত হয় ৰাতিপুৱা ছ নাইন থাৰ্টীৰ পৰা ক্লাছ ইষ্টাত হয় আৰু যোনতো প প্ৰথম ক্লাছ হয় আমাৰ এই ছি ছি ক্লাছ হয়। চৌ এই ছি জি ক্লাছটো মই এটেন্ড নকৰো তৌ চাৰ দশটাৰ পৰা ক্লাছ এটেন্ড কৰো মই সময় ৰাতিপুৱা দহটা বানাত তোপনীৰ পৰা উঠিমে সিমা দ চ টোপনি পৰা উঠি যাও উঠিকেনে আমাৰ ওচৰতে দোকান আছে কিমান মুখ চুখ ধৰি গা পা ধুই কি না তাতে যাওঁ চাহ তাহ খাই লো চাহ বিস্কুট এইবিলাক খাই গৈ চাহকাপ লাগে ৰাতি ঠিক বন মাইনফেচৰ চালাকে চালাকি বোলে
লাগে লাগে লাগে
অ যিমান মানে গাপ ধুৱা যিমান যি কৰিলেও মানে চাহ একাপ খালে মাথাটো মানে একম বেলেগ কিবা ধৰণৰ হৈ যায় মানে এইটো বুজিছে?
ফ্ৰচ হৈ যায় ন তোমাৰ গো
চাহকাপ খ খাব লাগে খাই কেনে কেতিয়াবা নাচ ো মানে নাছটা কৰিম জিয়ে কৰিম চাহটো থাক থাকিব মানে কাপামি মানে ধুনীয়াকে যাৰ ওচৰতে আমাৰ হোৰ পৰা একম ক্লাছল আবেলি চাৰে পাঁচটা বজালৈ ডিপাৰ্টমেন্টৰ ক্লাছ হয় তোমাৰ হেৰি চাৰিটা ক্লাছ হয় মানে দুপৰীয়ালৈ ক্লাছ হয় দেৰটা বজালৈ দেৰটা বজাৌ বজা ত হেলত যে ভাত চাত খাই লো চাত খাই আমাৰ আহৈতা বজাৰ পৰা ন আঠটা বজা প সাত চাৰে পচ্লা হয় আৰু দুটা ক্লা বেলেগ বেলেগ ঠাই আমাৰ এটা ভা আৰু কলাফালে মানে আপাউনাউন কৰি্লানে আকৌ বুলি ক মে আমিণ্টাৰ ৰে ল অলপ ৰেষ্ট লৈ যদি মানে কা মানে মই কিন্তু নাটক চাটক কৰি থাকওঁ দেই ড্ৰামা গান চান এইবিলাক কৰি থ যদি এইবিলাক থাকে তেনেহ'লে আকৌ যাবলগীয়া আছিল। চাৰে ছয়তাৰ পৰা সাতটা বজাৰ পৰা থাকে ৰিহাৰ্চেল। তৌ ৰিহাৰ্চেল কৰো আমি মজাকে, ৰিহাৰ্চেল চলিলে কিতাবা চাৰে আঠটা, চাৰে নটা, চাৰে দচটা এনকে। ত' ৰিহাৰ্ছেল কৰি সেই ৰুমত আহু, হোষ্টেলত আহু আকৌ আহি কিনে আকৌ ভাত চাত খাই বৈ অলপ মবাইল চবাইল চাওঁ, মবাইল চাওঁ কৰোঁ লগৰ - লগৰ কিতাৰ লগত। তাৰপিছত অলপ পঢ়া-শুনা কৰি কেনে চাৰে তিনিটা, চাৰিটা বাজি যায়।
পঢ়ি থাকা ন তেতিয়ালৈ?
পৰি থাকো মানে হোষ্টেলত আহি কেনে ৰিহাৰ্ছেল হব যেতিয়া হোষ্টেলত আহিম মই। হোষ্টেলত আহি কেনে অলপ মানে ভাত চাত খাই কেনে অলপ গেম চেম খেলো মই, পঢ়াৰ ইচ্ছা নাযায় না অলপ গাটো লাগি থাকে উল্টা উল্টা অলপ।
অ'।
ত' তেতিয়া অলপ গেম চেম খেলি থাকো। খেলি কেনে ৰাতি মানে সেইটো তাৰপিছত পঢ়া ষ্টাৰ্ট দিও দি কেনে ৰাতি চাৰে তিনটা বা চাৰিটা বজালে পঢ়া শুনা চলি থাকে আমাৰ, তাৰপিছত আকৌ টুপনিও আহি দিও, মানে এই - এইবিলাক চেডুলৰ কাৰণে ৰাতিপুৱা মানে উঠি - উঠোতে মোৰ দেৰি হয় মানে।
মোৰ আকৌ ৰাতিপুৱা বেছি ভাল লাগে পঢ়ি পেলে।
নাই মোৰ ৰাতি ভাল লাগে।
মই আগতে আছিল হেবিতটো আছিল মানে সময়ৰ লগত মানে সলনি হৈ যায় ন বস্তুবোৰ।
সময়ৰ বস্তু স - সলনি হৈ যায়।
তাকে তেনেকে তোমাৰ চিডীউলটো ডেইলি লাইফ ফৰ চেঞ্জ হৈ গ'ল। ত' ইটিয়া আকৌ চেঞ্জ কৰিব বিচাৰি
এতিয়া মই এঘৰটা, চাৰে এঘাৰটা, বাৰটা বজা টোপোনি আহি যায় ৰাতি মোৰ। মাৰি দিও। তাতে গলে মানে টো চিডীউলে মোৰ কাৰণে বেছি ভাল লাগে মানে।
অ' সেইটো হয় বাৰু।
কাৰণ যি হলেও, সেইতো এইটোৱে কথা। এতিয়া মানে ৰাতি পঢ়াৰ টাইমটো ওলাই যায় মোৰ।
উম, ঘৰত মানে কেতিয়াবা নিমিলা হৈ যায় ন তোমাৰ?
নিমিলাব নোৱাৰি আগতে পাৰিলেও ধৰ তিয়া নোৱাৰি।
মানে ঘৰত মই আগৰ পৰাই নোৱাৰো একদম মিলাব, সঁচা কথা যিটো।
অ' তুমিতো আগৰ পৰা হোষ্টেলতে আছিলা ন?
আগৰ পৰা হোষ্টেলত থাকা কাৰণে মানে, সৰু - সৰু - সৰু মানে সৰু থাকোতে ক্লাছ ফাইভলৈ থাকোতে তেতিয়া মানে ঘৰত মই ভালকৈ মিলাব পৰা নাই।
আত্ছা।
আৰু ৰাতি এতিয়া চবে টোপুনি মাৰে ঘৰত, এইটোত মইজি পঢ়িবলৈ যাও, জানাই
উম জানো জানো জানো
আৰু দিনত মোৰ পঢ়া নহয় দিনত মই যিমান চেচ- ষ্টা কৰিলেও মানে মই পঢ়িব পাৰিম মই বহি থাকিম চাই থিম পঢ়ি থাকিম কিন্তু পঢ়িলেও মানে কামেই নিদিয়ে মোৰ মানে মনত নহয়
কিন্তু মই তোমাৰ থাকে টো দিনত একচন হয় ন বহুত
ডিষ্ট্ৰেছন বহুত হয়
সেইটো কাৰণে সেইটো কাৰণে পঢ়িব নোৱাৰিবা কিবা নহয় সেইটো কাৰণে মোৰ চইচটো ভাল ৰাতি নহয় বা মৰ্ণিং টাইমত তোমাৰ নহয়।
ভাল। মানে এইবোৰ শান্ত হৈ আছে। চাৰিওফালে
আৰু ৰাতিপুৱা টাইমত ধৰ তোমাৰ ধুনীয়া বতাহ আহি থাকে পঢ়িবলৈ কিবা এটা ভালে
পুৰা ফ্ৰেছ ফ্ৰেচ সূৰ্য্য পোহৰ ধুনীয়া একদম সূৰ্যৰ পোহৰ আহিছে ভাল লাগে সেনেকৈ
ৰাতি মানে তোমাৰ টোপনিয়াই টোপনিয়াই মানে ধৰ নোৱাৰি
এইটো মোৰ হৈ যায় আমি আকৌ ৰাতিয়ে কি কৰ জানো আমি কফি খাই লো আৰু
অ কফিহে পঢ়াই সেইটো ভালে দেই
কফি খাই বহুত ভাল লাগে মই আছো মোৰ লগৰ কেইজন আছে আমাৰ আৰু মানে কফি পোৰাই নাই নশ নশ টকা দি পেকেটটো ডাঙৰ পেকেট লৈ আহো আমি চাৰিজন মিলি উঠিকেনে বাচ সেইটোৱে আ চলে আমা ৰাতি ৰাতিপুৱা বাখন কেতিয়াবা ৰাতি এনেকুৱা কফি খাই থাকো খাই থাক পঢ়ি থাকো মানে হৈ যায় মানে
অহ
এনেকুৱাকে নেভিত পঢ়িলে এতিয়া জীৱনত মোৰ চেডোল এইটোৱে মানে
যা পতকে চেঞ্জ নহয় বাৰু এইটো।
সেইটো ক ঘৰৰ মূৰ্তিয়া
তাকে বা ঘৰ আহিলেহে চেঞ্জ হোৱা যায়
ঘত আহিলে চেইঞ্জ হোৱা যায় নন ঘৰত মই ঘৰত মই লাষ্ট টাইম থাকিলো লাষ্ট টাইম অকলে আছিলো মই অকলে পঞ্চাছ দিন মান অকলে আছিলো মই পঞ্চাছ দিন এনেকুৱা টোপনি মাৰিলোঁ মই, কিন্তু তাতে যোৱাৰ লগে লগে যোন দিনা গৈছোঁ অকল সেইদিনা আহে মই সোনকালে টোপনি মাৰিছো তাৰ পিছনৰ পৰা আকৌ চেম। টোপনি নাহে ৰাতি মোৰ।
ৰুটি ৰুটিন চেঞ্জ।
ৰুটিন চেঞ্জ আৰু মোৰ টোপনিয়ে নাহে মানে মোৰ মই এনেই বিছনাত শুই থাকো তথাপিতো টোপনি নাহে মানে মোৰ তাতে জল অলপমান এনেকুৱা হৈ যায় মোৰ ।
হৈ যায় হৈ যায় মোৰো তেনেকুৱা চেমেই হয় বাৰু দেই।
তাতে যোৱা লগে লগে এইটো হৈ যায়।
অ ঘৰত আহিলে তোমাৰ সোনকালে টোপনি মৰা হয় বা কিবা হয়। ঘৰত হ'লে মানে পুৰা টাইমত খোৱা বোৱাও হয় বা কিবা হয় কিন্তু ৰুমত আহিলে বা হোষ্টেলত থাকিলে তোমাৰ চিডিউল নিমিলে তোমাৰ। খোৱা চিডিউলটো নিমিলে বা তোমাৰ শুৱা টো নিমিলে। বা মানে ধৰ এনেকুৱা আৰু। পঢ়া টাইমতটো মিলাব নোৱাৰিব ঠিকেই এই তেনেকুৱা কিন্তু ঘৰত থাকিলে মানে এ এটা ফালৰ পৰাও ভাল তোমাৰ ডেইলি লাইফৰ ৰুটিনটো মানে ভালে থাকে বা কিবা হয়, কিন্তু মানে ৰুমত থাকিলে নিমিলা হৈ যায় তোমাৰ।
নিমিলা হৈ যায় চব।
আহ।
আৰু এটা কথা মানে পৰিৱেশটো মেটাৰ কৰে না। এতিয়া ঘৰত মোৰ কিয়? ঘৰত মোৰ ৰা যি মানে এঘাৰটা বজালৈকে চবে টোপনি মাৰি দে ঘৰত, ত মানে যি মোৰ টোপ তাৰ কাৰণে মোৰ টোপনি আহি যায় এতিয়া হোষ্টেলত যোৱাৰ লগে লগৰকেইটা সিহঁতকে ৰাতি দুটা তিনিটা বজালৈ টোপনি নামাৰে। গোটেই হোষ্টেলৰ পৰা ৰাতি মানে সেইটোৱে দুটা তিনিটা বজালৈ লাইট চাইত অ'নে থাকে, মানে কোনোবাই পঢ়ি আছে, কোনোবাই গান গাই আছে, কোনোবাই কিবা কৰি আছে তাৰ কাৰণে পৰিৱেশৰ হিচাপো মানে হৈ যায় মানে অটমেটিক।
হয় হয় হয় আকৌ তোমাৰ ৰাতি মানে ধৰ তোমাৰ বেলেগে শুই থাকিলে বা তোমাক দিষ্ট্ৰাব দিবাও দিগদাৰ লাগে ন তেনেকুৱা।
দিগদাৰ দিগদাৰ লাগে এতিয়া ঘৰত অ টোপনি মাৰাই যায় ত তাৰ কাৰণে মোৰ টো টোপনি আহি যায় সোনকালে আৰু তাতে মানে কোনো টোপনি নামাৰে না সোনকালে, তাৰ তাতে মোৰটো
হাঁ হাঁ সেইটো আদি ধৰ পঢ়া হ'ল পোৱা পঢ়াৰ আদ্দা এটা বহি গ'ল।
আদ্দটা বহি গ'ল চবৰ লগতে বৈঠক হৈ যায়। আৰু এইবিলাক বৈঠক ভাল লাগে কিন্তু এ কৰি কিনে
ভাল লাগে
অ মোৰ পাৰ্চনেলি মোৰ এইবিলাক বৈঠক ভাল লাগে মানে
লগ সমনীয়াৰ লগত তোমাৰ একেলগে বহিলা বঠকত বহিলা কিবা এটা ভাল লাগিছিল স্মৃতি এটা নহয়
স্মৃতি সেইবিলাকে পাচল বহুত
তাকে
পিছলৈ যেতিয়া ডাঙৰ হৈ যাম আমি কিবা কিবা কৰি থাকিম চবে তেতিয়া এইবিলাক বস্তুৱে মনত কৰিব আমাৰ জ আগতে আমি এইবিলাক এইিলাক কৰিছিলো
তাকেই বাৰু দেই
কি যে হ'ব ঠিক নাই
তাকে কি হয় বাৰু কি নহয়
এ আৰু লক্ষিয় চো কোৱাচোন তোমাৰ কেনেকৈ কি হৈ থাকে জীৱনত চলি আছে চব
যিমানটো বাৰু ভবা নিচিনা নাই চলা মই ধৰ ডেইলি লাইফত যেনেকে ছিলো যি ভাবিছিলো তেনেকে হোৱা নাই এতিয়া বা এতিয়া মানে তোমাৰ এনেকুৱা হৈছে যে মোক সেইবোৰ মে ঠিক কৰিব বিচাৰিছো চেঞ্জ কৰিব বিচাৰি আছো ত ম ম কৰিব ঞজ হ
এ ৰুটিনটো চে হলে তুমি কেনেক কি কৰিব